হেল্ল'।
অ', কি কৰিছা?
অ', মই আছো ৰ'বা! আজ এ মই ভাত বনাই আছিলো, তুমি?
অ', ময়ো এনে অলপ কিতাপ চাই আছিলো ৰবা।
অ'।
বাকী ভাত হ'ল?
ভাত হোৱা নাই ৰ'বা বনাইহে থৈ আহিছো।
অ'।
আমাৰ মানে আহোচ লাগি আছ ছিলে ইমান দিন এই পৰহি ভাগিলে। উম, এনে কাৰণে আজি মানে মাংস আনিলে দেতাই সেইকাৰণে ভাবিলো বনাওঁ।
অ', ঠিকে আছে দিয়া। বাকী আজি গৰম কেনেকুৱা?
আজি বহুত গৰম। বাপৰে আমাৰ ইফালো বৰষুণৰ নাম মানে বৰষুণ দিয়াই নাই। ইমান ৰ'দ দিছে। তোমালোকৰ ফালে?
আমাৰ এনে ৰাতিপুৱা তোমাৰ ইমান ৰ'দ দিয়া নাছিলে। কিন্তু পিছত ইমান ৰ'দ দিলে একদম গৰমত থাকিব পাৰো নাই।
অ', আজিকালি বহুত অ' গৰম পৰিছে ন?
উ'ম, আজি মানে এতিয়ালৈকে গৰম কমাই নাই।
উ'ম, তাকে।
উ'ম।
কি, কি কৰি আছা?
এতিয়া মই এনে অলপ বহিছো ৰবা ফোনটো চাই পিনে, বা কি তুমি এনে অ এনে থকা টাইমত কি কৰি ভাল পোৱা?
অ' মইতো এতিয়া বাৰু উ'ম কিতাপ চিতাপে চোৱা যায় বাহিৰা কিতাপ। কিন্তু আগতে এনে ডেন্স কৰি বা গান গানো শিকিছিলো, সেয়াই। তেনেকেই কৰিছিলো কিন্তু ডেন্স কৰি মই ভাল পাওঁ। তুমি?
ময়োতো ডান্স কৰিয়ে ভাল পাও, আজৰি সময়ত তেনেকে তোমাৰ অ' গান শুনো বেছিকে আজিকালি গানে শুনো আৰু কেতিয়াবা তোমাৰ মানে উ কিতাপো পঢ়ো বাৰু বাহিৰা কিতাপবোৰ। উপন্যাস বা কিবা কিবি এইবোৰ পঢ়ি ভাল লাগে আৰু।
তোমাৰ কোনখন উপন্যাস পঢ়ি ভাল লাগে বেছিকৈ, পঢ়িছা মানে পঢ়াৰ ভিতৰত?
অ' পঢ়াৰ ভিতৰত মই অ মানে বহু কেইখন পঢ়া নাই দিয়াচোন মানে এতিয়ালৈকে পঢ়াৰ ভিতৰত মোৰ এনে নিৰিবিলিখনে ভাল লাগে আৰু।
অ এইখন নতুনকে ওলাইছে ন কৌশিক কৌশিক কৌশিকৰ ন?
অ' সেইখনে ভাল লাগে বাৰু।
বহুতে আজিকালি তাৰ মানে তেখেতৰ কিতাপ পঢ়ি বহুত ভাল পোৱা হৈছে। মই নাজানো মই বাৰু তেখেতৰ কিতাপ পঢ়ি পোৱা নাই।
অ'। মানে কি হয় আমাৰ যোনটো জেনেৰেচনৰ লগত যিখিনি মানে আমাৰ দৈনন্দিন জীৱনৰ ক কথা তেওঁ মানে মানে তেওঁৰ কথাবোৰত তেওঁৰ লিখনিবোৰত আমাৰ মানে সকলোবোৰ মানে নিজৰ মনত ভাববোৰ প্ৰকাশ পায় সেইকাৰণে মানে ভাল পায় আৰু সকলোৱে পঢ়ি।
উ'ম। মই আকৌ চবতকে বেছি পঢ়ি অসীমত যাৰ হেৰাল সীমা পঢ়ি ভাল পাওঁ। পঢ়িছানে অসীমত যাৰ হেৰাল সীমা?
সেইখন মই পঢ়া নাই বাৰু কিন্তু এতিয়া মানে মোৰ মায়ে পঢ়িছে কিন্তু সেইখন মানে খুব ভাল লগা বুলি কয় আৰু এতিয়াতো সেইখনৰ কিবা অ মুভি বনাও বুলি কৈছে ন সেইখনৰ ওপৰত।
উ'ম পঢ়িবাচোন অসীমত যাৰ হেৰাল সীমা, পঢ়িবা।
পঢ়িম ৰবা, আজিকালিতো চব তোমাৰ অনলাইনতে পাই বাৰু পঢ়িব তেনেকে।
অ নিৰিবিলিখন মানে আগতে ফেচবুকত দিছিলে ন?
সি অলপ অলপ পাৰ্ট পাৰ্ট কৰে গোটেইখিনি দিয়া নাছিলে নেকি? নে গোটেইখিনিয়ে দিছিলে, মই তেতিয়া দুই এটা পঢ়িছিলো সি অকমান কথাবিলাক কবিতা টাইপ কে লিখে ন?
অ তেনেকুৱাকে লিখে ভাল লাগে আৰু।
মানে একদম বহুত বেলেগ-বেলেগ ৱাৰ্ড ইউজ কৰি একদম মিলাই
উম।
দেখিছো মোক। মই এখন পঢ়িছিলো, অনলাইন-অনলাইন আগতে- খুব চলিছিলে আমি ডিগ্ৰী পঢ়ি থাকোতে, সেইখন খুব জে ই চি জে ই চি খন, কিতাপখন দেখিছা চাগে ইন্দ্ৰানী
অ', -অ', ইন্দ্ৰাণী শৰ্মাৰ নেকি।
অ', ইন্দ্ৰাণী শৰ্মা, মইও নাজানো পাহৰিলো, টাইটেলটো। হেৰি, উম, সেইখন খুব আছিলে, প্ৰত্যেক শনিবাৰে- শনিবাৰে দিয়ে মানে। আহে আৰু, খুব পঢ়িলো, মানে পঢ়িলো প্ৰথমখিনি খুব ভাল লাগিলে। কিন্তু লাষ্টৰ ফালে মানে কিবা, ভাল নালাগিলে কিবা একঘেৰেমিয়া কিবা ষ্টৰী এটা হৈ থাকিলে, প্ৰথম ষ্টাৰটিং খিনি ধুনীয়া কৰিলে তেখেতে। লাষ্টৰ ফালে ফালটু কৰি পেলালে, নপঢ়িলো আৰু।
অ', বাকী এনে তোমাৰ
তুমি ডান্স শিকিছানে?
মই তোমাৰ ডেন্স সৰুতে শিকিছিলো মানে সৰুতে তোমাৰ মই বিহুত তেনেকে ফাংচন কৰিছিলো, ক্লাছ ছেভেন মানলৈকে কে, প্ৰত্যেক বছৰে আৰু, শিকিছিলো বাৰু সেই এখন স্কুলত কিন্তু মানে পিছলৈ স্কুলখন কিবা কাৰণত বন্ধ হৈ গ'ল। তেনেকে, ক্লাছ চছেভেনলৈ তোমাৰ মানে অ', - মানে কৰিছিলো আৰু প্ৰত্যেক বছৰে কিন্তু তাৰ পিছত আৰু তোমাৰ তেনেকে লকডাউন হ'ল, বা কিবা হ'ল তেনেকে মানে পিছ পৰিলো আৰু আৰু যিহেতু ক্লাছ ডাঙৰ ক্লাছ পালো তেনেকে, সিমান মানে সেইবোৰত গুৰুত্ব দিয়া নগ'ল আৰু।
কিন্তু আজি-কালি বিহুটো ধুনীয়াকে নাছিলে কিন্তু ভাল হয় দেই।
অ', হয়- হয়, আৰু এতিয়া মানে কলেজ বোৰতো তোমাৰ চব সেই মানে ডান্সাৰে লাগে ন যি হলেও তোমাৰ ডান্স টো থাকেইচোন চবতে।
অ', তুমি গগনা বজাব জানানে?
গগনা অ', তেনেকে ভাল-ভালদৰে নাজানো বাৰু মানে বিহু কৰ্মশালা শিক শিকিছিলোঁ যদিও আমি মানে বহুত সৰুতে শিকিছিলোঁ তেতিয়া আমাক মানে গগনাটো শিকোৱা নাছিলে।
অঁহ'।
তেনেকে, অলপ- চলপ জানো বাৰু কিন্তু ইমান এ, পাৰ্গত নহয় আৰু। তুমি- তুমি পিছো কৰ্মশালা শিকি পাইছিলানে বিহুৰ?
মই নাই কিন্তু মই বিহু নাচিছিলোঁ মই ক্লাছ এ টুৱেলভলৈকে কম্পিটি চন কৰিছিলোঁ, তাৰ পিছত আৰু নকৰিলো আৰু। মোৰ টাইমে নহ'ল কৰিবলে, আমি আচলতে গুৰুত্বই নিদিও ন হবিটোক। কিন্তু মানুহে হবিটোৰ দ্বাৰাই কিমান পইচা ঘটি আছে আজি-কালি ন!
সেইটোয়ে মানে আমি তেতিয়া পঢ়াৰ টাইমত মানে সেই মানে পঢ়াটোত কে মেইন বুলি ভাবি কিনে সেইটোতে মানে গুৰুত্ব দিয়া গ'ল, মানে চাইড কৰি থলো আৰু নিজৰ ভাল লগা বস্তু খিনি, এতিয়া মানে তুমি, মানে বৰ্তমান আৰু ছ'চিয়েল মিডিয়া হওঁক বা যিহঁতে হওঁক তোমাৰ নিজৰ হবিবোৰৰ জৰিয়তে তাতে চবে অ', পইচা ইনকাম কৰি আছে বা নিজৰ লাইফটো সেই কৰি আছে আৰু
অ', বহুতে নাচিব জানে হেৰি কৰে আৰু আজিকালি পঢ়া তোয়ে বোলে মেইন বুলি ভাবিব নালাগে কিন্তু পঢ়াত কেও আজিকালি এইবিলাকত বেছি পইচা।
অ', সেইটোয়ে চচিয়েল মিডিয়াৰ পৰাই মানুহে কিমান পইচা হেই কৰি আছে। ডান্স কৰি হওঁক বা গান গাই হওঁক, বিভিন্ন আৰু।
অ', আজিকালি এটা তোমাৰ ভাইৰেল হব'লে বেছি টাইম নালাগে যদি তুমি ধুনীয়াকে পোৱা বা হেৰি কৰা মানুহে মানে পতক কিনো হেৰি কৰে কিন্তু চাপৰ্ট কৰি দিয়ে তেনেকেই বহুত গায়ক ওলাইছে আজিকালি।
আজিকালিতো তোমাৰ চবচোন সৰু সুৰা মানে, মানে যিবোৰ মুভিবোৰ বা যিহতে হওঁক মিউজিক ভিডিঅ' বা যিহতে তোমাৰ চোন তেনেকে এইবোৰ ছচিয়েল মিডিয়া প্লেটফৰ্মৰ পৰাই বেছিভাগ তেনেকে পাইছে তোমাৰ।
অ', আগতে টিকটক কৰিছিলে সিহঁতে সেইবিলাক আমি টিক টকক বনাব নাজানিলোঁ
উম, উম। মানে কি হ'ল আমি সিমান মানে টাইম দিব নোখোজো আৰু সেইবোৰ বস্তু ত তেনেকে মানে আমাৰ আৰু এতিয়া পিছ পৰিয়ে ৰৈ যায় আৰু।
আজিকালি মানুহে ধৰা ক্ৰিকেট খেলি ভাল পায় গান গায় ভাল পায়, ভাল পায় ক্ৰিকেটটোও যদি তুমি ভালকে কৰা বেষ্ট বা যিকোনো খেলাৰো আজিকালি শিকোৱা মানুহ বহুত আছে ন আৰু গান চানৰো শিকোৱা মানুহ ঢেৰ আছে আৰু মানুহে মানে মোবাইলতটো আগত লৈও শিকিব পাৰে আজিকালি
হয়, হয় আজিকালি তোমাৰ বহুখিনি সুবিধা আছে আগতেতো তোমাৰ আমি কিবা শিকিব লাগিলে তেনেকে স্কুল এখনত গৈ এডমিচন লৈ পিনে বা গানৰ স্কুল বা ডান্সৰ স্কুল তেনেকে আমি যায় কিনে শিকিব লাগিছিলে কিন্তু বৰ্তমানটো তোমাৰ মোবাইল তে চব তুমি যদি মানে বিচাৰা আৰু যোগাযোগ কৰিব পাৰিলে সকলোখিনি আছেয়ে চোন
অ', মানুহে আজিকালি ধুনীয়াকে হেৰি কৰে আমিও যদি কৰিলো হয়। চাগে কৰবাত ভাল কিবা এটা কৰিব পাৰিলো হয়।
সেইটোৱেইটো আগৰ পৰা মানে সেইবোৰত গুৰুত্ব নিদিলো এতিয়া আৰু চবেই সেইবোৰ তে আগবাঢ়ি গ'ল পঢ়াৰ বাহিৰেও মানুহৰ আজিকালি বাহিৰা এক্টিভিটিজ বেছি কৰে আৰু।
আৰু চাৰ্টিফিকেট বোৰো প্ৰয়োজন হয় তোমাৰ।
অ', হয়।
আজিকালি তোমাৰ যদি ডেন্সত বহুত ভাল বা হেৰি ক'টা চিষ্টেম থাকে। মানুহ ক'টা ডেন্সৰো থাকে গানৰো ক'টা থাকে। যেতিয়া এডমিচন ল'ব যাবা স্পৰ্টছত যেনেকে ক'টা থাকে। তে সেইবিলাকৰ সুবিধা পাই মানুহে তুমি ছবি আঁকানে?
অ', মই ছবি আঁকিছিলো, বাৰু অ', মানে আজৰি সময়ত বা তেনেকে যেতিয়া সময় পাৰো আৰু আকো। আগতে বাৰু গৈছিলোঁ। ছবিৰ ক্লাছতো গৈছিলো তেনেকে মানে স্কুল আছিলে আমাৰ ওচৰতে। তেনেকে সদায় ৰবিবাৰে ৰবিবাৰে যাব লাগে, আৰু সদায় শনিবাৰে আমাৰ স্কুলতো তেনেকে এটা এটা ক্লাছ হৈছিলে আৰু।
অ ভালে দেখোন তেতিয়া হ'লে, তুমি এতিয়া কি কিতাপ পঢ়ি আছা বাহিৰা নে পঢ়া নাই?
বৰ্তমান মই নতুনকে একো পঢ়া নাই বাৰু, কিন্তু নিৰিবিলিখন কেইদিনমান আগতে হে হ'লে পঢ়া।
অঁ, তুমি ৰীতা চৌধুৰীৰ কিতাপ পঢ়িছানে?
ৰীতা চৌধুৰীৰ পঢ়া নাই এতিয়ালৈ। মানে আগতে অঁ যিখিনি আঁহ তোমাৰ আমাৰ স্কুলত আগতে যিবোৰ খেল ধেমালি বা যি হৈছিল, মানে তাতে মই মানে বহুত খিনি কিতাপ পাইছিলো আৰু তেনেকে তোমাৰ মানে প্ৰাইজত আৰু। এইবোৰ কিতাপ পঢ়ি পঢ়িয়ে, এতিয়া সাধু কথাৰে হওক বা যিহৰে হওক মানে সেইবোৰ পঢ়িলো, এতিয়া বৰ্তমান নতুনকে আৰু মানে কিনিব লৈছোয়ে আৰু বেলেগ বেলেগ কিতাপ। তেনেকে পঢ়ো আৰু যিখিনি পাৰো, আৰু অ মোবাইলতো পঢ়িছো বেছিকে।
উম, মইতো বাৰু ৰীতা চৌধুৰীৰ কিতাপ পঢ়ি খুব ভাল পাওঁ। মই পঢ়ি তেখেতৰ আঁ মাকম প ঢিলো, দেওলাং খুই পঢ়িলো এতিয়া এই সময় সেই সময়খন পঢ়ি আছো। হে গোৱা নাই কিন্তু।
অঁ ঠিকে আছে।
দিয়া তেতিয়া হ'লে আজি
অঁ। অঁ ঠিক আছে দিয়া, তুমি ভাত খোৱা আৰু টাইম হ'ল চাগে।
অঁ দিয়া তেতিয়াহ'লে।
উম।
উম।